হেল্ল শুনিছানে!
অঁ বন্ধু শুনিছো কোৱা।
অঁ।
আহ আছো আছো এনে তুমি কি কৰিছা?
মইয়ো এনে আছো ৰবা বাকী আজি কতবব ফুৰিব যাবানে?
ফুৰিব যোৱা তেনেকে প্লেন নাই কাৰণ তোমাৰ বতৰটো দেখিছা নহয় কিমান গৰম।
হয় বতৰটো ডাৱৰীয়া কৰি আছে ৰ'দো ইমান দিয়া নাই বাৰু
অ আমাৰ ইপিনে কিন্তু আকৌ বহুত ৰ'দ ওলাব নোৱাৰি।
চাহ পানী খালো ৰ বাদি তুমি খালা?
আচ্ছা খালো খালো খালো।
আজি তোমাৰ লগত কি এটা বিষয় লৈ কথা পাতিম বুলি ভাবিছো তুমি কি কোৱা?
হয় কেনেকুৱা অ আছো আছো।
মানে তুমিতো দেখিছাই ন আজ আজিকালিৰ শিক্ষাবোৰ কেনেকুৱা হৈছে? এ আই শিক্ষা হৈছে তাৰপিছত তোমাৰ জ্ঞান কমি গৈছে। হয় ন আগৰ দিনত শিক্ষাবোৰ কেনেকুৱা আছিল মানে আগৰ দিন। নৰ মানুহে বহুত পঢ়িব লাগিছিল আৰু বহুত লিখিবও লাগিছিল। আৰু তেওঁলোক তেওঁলোকৰ বহুত লিখি পঢ়ি আঁহ মানে বহুত লিখি পঢ়ি পৰীক্ষা দিয়াৰ কাৰণ নেই তেওঁলোকে তেওঁলোকৰ মানে আমাতকে জ্ঞান বেছি তুমি লক্ষ্য কৰিবাচোন। আগৰ দিনৰ মানুহবোৰ। মানে হয়। তেওঁলোকৰ জ্ঞানতটো বেছি আৰু এতিয়াৰ এতিয়া এতিয়াৰ কি হৈছে মানে মানে চব বস্তু এ আই মোবাইলতে পায় ন। মানে মানে কলেজতো ইমান ভাল ভালকে নুবুজাই বা স্কুলতো ইমান ভালকে নুবুজাই বস্তুবোৰ। চৰকাৰী স্কুল গতো আৰু নুবুজে। প্ৰাইভেটত ব বুজাই। পছত তুমি ইয়াৰ ওপৰত কি ভাবা।
ইয়াৰ ওপৰত মই ভাবো যে বৰ্তমান আমাৰ পৰিস্থিতিতটো এনেকুৱা হৈ পৰিছে মানে ধৰা। আমাৰ তাৰ ফলত তোমাৰ সময়ৰ আহিব মানে এতিয়া শিক্ষা বুলি ক'লে শিক্ষা বৰ্তমান দুই প্ৰকাৰৰ যেনে ধৰা শিক্ষা আমি দুই প্ৰকাৰে আমি ল'ব পাৰো যেনে ধৰা অনলাইন আৰু অফলাইন অফলাইনতো আমি শ্ৰেণী কোঠাত গৈ শিক্ষকৰ জৰিয়তে শিক্ষকৰ পৰা তাৰপিছত অনলাইনটো আমি ঘৰৰ এটা টেবুলত বহি সেই চুখ কোণত বহি আমি মোৰ মতেৰে মই ভাববো আমি যেতিয়া স্কুললৈ যামওঁ শিক্ষাগুৰুসকলৰ লগত সন্মুখীন হয় যেতিয়া টেবুলত বহিম বেঞ্চিত বহিম যেতিয়া ক্লাছ কৰিম মানে সেইটো পৰিৱেশটয়ে বেলেগ কিয়নো তাত তুমি বন্ধুবৰ্গ লগ পাবা এটা দুটা কথা পা তাত মানে তোমাৰ অভিজ্ঞ অভিজ্ঞতাটো বেছি হ'ব গতিকে স্কুলৰ শ্ৰেণী কোঠাতকৈ আন বেলেগ একো হ'ব নোৱাৰে শিক্ষাৰ ক্ষেত্ৰত
হয় হয় ঠিকে কৈছা ঠিকে কৈছা বাৰু মই ভাবো।
হম
যে মানে চোৱা প্ৰথম শিক্ষা তোমাৰ মা দেউতাৰ পৰাই পোৱাৰ জন্মৰ পিছত বা তুমি বা আমি মানে মা দেউতাৰ পৰা বা
হ
আৰু দুটাই শিক যে আমি কে কেনেক মানে নাই
হয় হয়
আমি খ আমি প্ৰথম ত তাৰ পিছত আমি পওঁ তাৰ শুনিছো নহয় এতিয়া
উম
মানে আমি প্ৰথম অ প্ৰথম শিক্ষাটো তোমাৰ মা দেউতাৰ পৰাই পাম আমি তাৰপিছত তোমাৰ সমাজৰ পৰা পাওঁ তাৰ পিছত তোমাৰ স্কুল স্কুল আহে হয় ন
হয় হয় এতিয়া তোমাৰ শিক্ষা বুলি ক'লে শিক্ষা তোমাৰ বিভিন্ন ধৰণৰ আছে যেনে ধৰা ডিষ্টেন এডুকেশ্যন তোমাৰ এডুকেছন তাৰ পিছত ধৰা তোমাৰ আ অ বো টো নন এডুকেছন ইনফৰ্মমেত মানে তোমাৰ অগতানুগতিক শিক্ষা গতানুগতিক শিক্ষা মানে মানে তোমাৰ আজিকালি তোমাৰ যোনে ইচ্ছা যোনে ইচ্ছা শুনে পৰিব পাৰে ধৰা আজি তোম আজি আজি যদি মোৰ যদি এইখিনি বয়সত মই যদি কিবা তোমাৰ পৰিয়ালৰ কিবা মানে নাটনি হৈ যোৱাৰ বাবে মই পঢ়িব নোৱাৰিলো কিন্তু মোৰ পঢ়িব খুব ইচ্ছা আছিল। আজিৰ পৰা আজিৰ পৰা প্ৰায় ত্ৰিশ বছৰ অঁ আজিৰ পৰা প্ৰায় ত্ৰিছ বছ ত্ৰিছ বছৰ পিছতো মই মানে শিক্ষা ল'ব পাৰিম এনেকুৱা ধৰণৰ কিছুমান মানে চিষ্টেম আছে আজিকালি এনেকুৱা ধৰণৰ কিছমান প্ৰক্ৰিয়া কৰি তুলিছে যেন তুমি তোমাৰ যিমান কিয় নহওক কিয় তুমি তুম এডুকেশ্যন ল'ব পাৰিবা যেনে ধৰা অপেন ইউনিভাৰ্চিটি আছে তোমাৰ
নহয় তোমাৰ কথাটো আছে নহ শিক্ষা শিক্ষাৰ কোনো শেষ নাই বুলি তুমি যেতিয়া ইচ্ছা তেতিয়া খা ল'ব পাৰা আৰু শিক্ষা তোমাৰ অ মানে মুখ কৰি যে শিক্ষা আহিব এইটো কথা নহয় চব বস্তুৰে পৰা আমি শিক্ষা লব পাৰো
হয়
যেনেকুৱা তোমাৰ কিতাপ পঢ়ি কেনে শিক্ষা লব পাৰো হয় ন বেলেগ বেলেগ কিতাপ পঢ়ি কাৰণে কাহানী বুক পঢ়ি কেনে তাৰে পৰা বেলেগ শিক্ষা পাওঁ তাৰ পিছত আমি ধৰা হিষ্ট্ৰ্ৰী পঢ়ি কেণে বেলেগ শিক- শিক্ষা পাওঁ হিষ্ট্ৰ্ৰী কৰি কেনে সি কি শিক্ষা পাওঁ আগৰ দিনত আমাৰ জন্মৰ আগত মানুহবোৰ কেনেকুৱা আছিল কি হৈছিল ৰজা লগ। ল ৰজা হতৰ লগত হয় ন ব্ৰিটিছে ইণ্ডিয়াত কেনেকে আহিছিল ইষ্ট ইণ্ডিয়া কোম্পানী কেনেকে ইষ্টাব্লিছ কৰিছিল ব্ৰিটিছে এনেকুৱা টাইপ শিক্ষা পাওঁ
হয় আৰু কি জানা অকল কিতাপৰ জৰিয়তে নহয়। আমি আমি যদি কাজিৰ কৰিব লাগে যদি আমি ওাই যা মানে ভ্ৰমণলৈকে ওলাই গ'লো। তে তে তেতিয়া তেতিয়া আমি বহগিনী মানে জ্ঞান অৰ্জন কৰিব যেনে ধৰা সেই ঠাইখিনি যোৱাৰ লগে লগে সেই ঠাইখিনি যোৱাৰ লগে লগে সেই। ঠাই খিনিৰ আহ মানুহ মানুহ বিলাক সেই ঠাইখিনিৰ সাহিত্য সংস্কৃতি। সেই ঠাইখিনিৰ তোমাৰ সভ্যতা আদিনো কেনেকুৱা অ কিছুমান মানে আমি মানে। সেই ঠাইখিনিৰ প্ৰতি আমাৰ এটা জ্ঞান আহি যায় গতিকে গতিকে অকল শিক্ষা আমি অকল কিতাপৰ জৰিয়িয়তে নহয়। আমি বিভিন্ন প্ৰকাৰে শিক্ষা অৰ্জন কৰিব পাৰো।
হয় হয় হয় তুমি কি বুইছা তাৰোপৰি আমি। অৰণ্যবোৰত যে যাওঁ তাত তাৰো পৰাও কিবা শিকিব পাৰো যে যে অৰণ্যবোৰতো তোমাৰ। তাৰ মানে বহু প্ৰকাৰৰ গছ থাকে মানে যি বিলাক নামো শুনা নাই চাগে। সেই গছবোৰৰ বিষয়ে। কিছু জানিব পাৰো হয়নে নাই
হয় হয়
হয়, হয় তাকেই
হয় তোমাৰ মানে। চাৰিওফালে আমি আমি খালি বিচাৰিব জানিব লাগিব বিচাৰিব জানিব লাগিব। জ্ঞান চাৰিও ভালে আছে আজি যদি গছ এডালৰ ওচৰত যাওঁ গছডালটো কেনেকৈ ডাঙৰ হল গছডালেনো কি। গছডালটো কিহৰ ফলত গছডালনো মৰি গ'ল আমি বিভিন্ন ধৰণৰ নলেজ আমি। চাৰিওফালে আমি পাব পাৰো।
চাৰিওফালে পাব পাৰো খালি তোমাৰ ন। নলেজটো কেৰি কৰি লাগে।
হয় আৰু মই যদি তোমাক যদি সুধো এতিয়া তুমি এনে কেতিয়াবা অনলাইন প্লেটফৰ্মৰ যিবিলাক ত। তোমাৰ ধৰা পি ডাবলি এনেকুৱা কিছুমান যিবিলাক চাৰ পি এনেকোৱা ধৰনৰ প্লেটফৰ্ম আছে তুমি কেতিয়াবা। অফলাইনৰ সলনি সেই অনলাইন প্লেটফৰ্মছবোৰত যোগদান কৰি পাইছানে?
হেল্ল' হেল্ল' হেল্ল'
মই অফলাইনত যোগদান কৰিম, মই অনলাইন কিয় নকৰো চা।
হেল্ল', অ কোৱা। অ কোৱা। অ হেল্ল'।
হেল্ল'।
অ হেল্ল' শুনিছানে?
হেল্ল' হেল্ল' শুনিছ শুনিছা নহয়,
অ মই শুনিছো।
আহ মানে তোমাৰ আহ। অ মই মই অনলাইনতকে অফলাইনটো কি। কিয় মানে বেছি ভাল পাওঁ মানে চোৱা অনলাইন তোমাৰ কিবা এটা ক্লাছ কৰি আছে আ। কিবা এটা বুজি নাপাও তোমাৰ ফেচ টো ফেচ বুজিব নোৱাৰি তাৰে বা। তাতে দাই দিব মোবাইলত চাব লাগিব যদি আমি অনলাইনটো অনলাইনৰ শিক্ষাৰ চাই। অফলাইন অফলাইন শিক্ষা বেছি ভাল বুলি মই ভাবোঁ, আৰু
হয় হয়টো ঠিক কথাই কৈছা। কিনো তাত তাত আমি তাত আ শাৰীৰিক ভাৱে আমি এজন মানুহক আমি সন্মুখৰ পৰা লগ পাওঁ তেতিয়া আমাৰ অ কোনো ধৰণৰ আমাৰ মানে সেই নাথাকে ভয় নাথাকে আৰু চোৱা আজি তুমি এতিয়া যেতিয়া অফলাইন ক্লাছ কৰিব অফলাইন ক্লছ কৰি তোমাৰ ভয় থাকিব এতিয়া তুমি এটিয়া তুমি ক্লাছ কৰি থাকিবা ঘৰত। তাত তোমাৰ এটা মোবাইল এ নটফিকেশ্যন ধৰা ফেচবুকৰৰ পৰা এটা নটফিকেশ্যন আহিলে ইনষ্টাগ্ৰামৰ পৰা এটা নটফিকেশ্যন আহিল, সেই নটফিকেশ্যন তোমাৰ সেই নটফিকেশ্যন তোমাৰ আ তোমাক মানে দিচট্ৰেকচন কৰিব। কিন্তু তাত তুমি সেইটো নাপাবা স্কুলত তুমি সেইটো নোৱাৰিবাই। উম
কোনটো অনলাইন শিক্ষাৰ চাই অফলাইন শিক্ষাৰ জ্ঞানটো বেছি কোনটো, হয়নে?
হয় হয় আৰু কি জানা আৰু মানে কি হয় তোমাৰ এতিয়া আমি অফলন অফলাইন শি শিক্ষাত মানে কিছুমান কিছুমান আমাৰ মেমৰিজৰ সৃষ্টি হয় কিছুমান কিছুমান স্মৃতি স্মৃতি নিজে নিজে গঢ়ি উঠে। যেনে ধৰা তোমাৰ আহ যেনে ধৰা তোমাৰ আহ কিছুমান স্মৃতি যেনে আমি এতিয়া টিফিন খোৱাৰ পিছত বহি বহি মনে মনে সেইবিলাক সেইবিলাক স্মৃতি নিজে নিজে
অ এই স্মৃতিটো আমি কভিডৰ টাইমত হেৰুৱাই পেলাইছিলো।
হয়।
ক'ৰণাৰ টাইমত হেৰুৱাই পেলাইছিলো হয় নে? যেতিয়া মানে অ অনলাইনত শিক্ষা হৈছিল মানে অনলাইন ক্লাছ হৈছিল এই এই উ বস্তুতটো মানে হেৰুৱাই পেলাইছে আমি, ক কৰো কৰোণা কালত টাইম টু টাইম বহো, টাইম টু টাইম খাওঁ এইখিনিয়ে।
বাৰু আমাৰ এনে আমাৰ বাৰু অনলাইনতো আগতে তেনেকুৱা প্ৰচাৰিত নাছিল, তোমাৰ প্ৰচুৰ পৰিমানে বিখ্যাত বা বিস্তৃত হৈছে তোমাৰ এই কৰোণাৰ পিছতেই দিয়াচোন।
তাৰ পিছত অ অনলাইনটো বহুত বিখ্যাত হৈছে বহুত গুণে। তোমাৰ চোৱা মই চাপজ এ এটা সৰু একজা উদাহৰণে দিও তুমি আগতে কিবা বস্ত- টো নাজানিলে আ স্কুলৰ মেমক সুধিব লাগে। এতিয়া যদি- কিবা এটা লাইন বুজি পোৱা নাই তুমি ডাইৰেক্ট গু- গুগত মাৰি দিয়া বা এ আই এপ বোৰত মাৰি দিয়া ডাইৰেক্ট বুজাই দিব তোমাক লাইন বাই লাইন। হয় নে নাই?
হয় হয়।
এনেকুৱা এ তাই বুজাব মানে তোমাৰ ভাষাটো তোমাৰ তোমাৰ ভাষাটো বুজাই দিব পাৰে হয় ন এয়াই এ।
ঠিক কথা কৈছা, অ তোমাৰ অনলাইনত ত বহুখিনি আগবাঢ়ি আৰু ছাত্ৰ-ছাত্ৰীসকলেও নহয়, তোমাৰ বহুখিনি কথা জানা হৈছে দিয়াচোন তোমাৰ আজিকালি এটা বস্তু চাৰচ কৰি দিলে আহিছে কিন্তু কিতাপৰ ক্ষেত্ৰত কি হয়, তোমাৰ আমি হল হল বস্তুটো জানিব পাৰো, কিন্তু আজি তোমাৰ অনলাইনত কি আমি যিটো চাৰ্চ কৰো আমি সেইটোহে পাওঁ।
এইটোৱে পাওঁ যোনটো চাৰচ কৰো এইটোৱে পাও কোনটো ক ক ন কিছুমান বস্তু
হয় হয়।
ঠিক আছে বাৰু তোমাৰ লগত কথা পাতি ভাল লাগিল দিয়া।
উম দিয়া বাৰু ঠিক আছে।